এটা
অ বহি আছো বন্ধু ভালনে খবৰ।
মোৰ ভালে তোমাৰ?
অ মোৰ ভালে।
অ ভাত চাত খালা।
খালো ভাত খালো।
অ কিহ ৰলগত খালা।
আজি তোমাৰ হেৰি বনাইছিলে মাছ বনাইছিলে। আৰু মাছৰ লগত এই আলু বিলাহী, এনেকে দিছিল আৰু-
অ গৰম বন লাগিছে আকতো ফৰিব নোযোৱা নেকি?
হয় হয় যাম এই মানে কি গৰম বন্ধৰ পাছতহে যাম আগষ্টত- কাজিৰঙা যাম বুলি ভাবিছো হয়। কাজিৰঙা মই আজিলৈ যোৱা নাই এইবাৰ ফাৰ্ষ প্ৰথমবাৰ যাম আৰু ফুৰিবলৈ।
মানে এই জেগাখিনি মানে দেখাটো ভাল মানে ইমানেই ধুনীয়া। যে বাহিৰৰ দেশৰ পৰা মানুহ চাব আহে মানে আকৰ্ষণ এটা কৰি তলে আৰু আমাক।
এইটো পৰ্যটক চলি হয় এইটো
অ তাৰ বাহিৰে আৰু বহুতো আছে ন কামাখ্যা, আছে।
কামাখ্যা আছে, মানস নেশচনেল পাৰ্ক আছে।
অ' মানে বহুত - বহুত আছে আৰু।
বহুত আছে।
তুমি এই কাজিৰঙাৰ কথা কি কি জানা মানে কেলে সটো ফেমাচ মানে মোক ক'ব পাৰিবা?
কাজিৰঙাতো বিশেষকৈ। মানে কি এইটো বিশেষকৈ বিশেষ যদি ক'ব যা তেনেহলে। তাৰ এশিঙীয়া গঁড়ৰ বাবেহে বেছি বিখ্যাত।
অ' সেইটোও হয়। আৰু বেলেগ আৰু বহুতো জীৱ জন্তু আছে মানে তাৰ সেইফালৰ। তাৰপৰা যদি সেই কাজিৰঙা মাজৰ দিকে মানে মেইন ৰোড এটাও আছে ন, সেই ৰাস্তাটোৰ ফালৰ পৰা। পৰা গ'লে মানে এটা কিবা ভাল। ফিলিং আহে মানে, গছ, গছ-গছনি মাজতে এটা। ৰাস্তা।
কৃষ্ণচূড়া আৰু ৰাধাচূড়া গছৰ ফুলবিলাকো ফুলি থাকে ধুনীয়া লাগে।
মানে বহুত ধুনীয়া কৰি তোলে আৰু ৰাস্তাটোও ধুনীয়া পৰিৱেশটোও ধুনীয়া।
মানে মানুহক আকৰ্ষণ কৰি তোলে সেইফালেদি গলে।
তাত নানা ধৰণৰ জীৱ-জন্তু আমি চাইকেনেও ভাল লাগে। লগে আৰু।
ভাল লাগে হয়। অ' এশিঙীয়া গঁড়টো মানে কি বেছিকে বিখ্যাত আৰু যাৰ। ফলত মানে কি হয়। বহুত বিভিন্ন দেশৰ পৰা মানুহ আহে, আহি কিনে আমাৰ কাজিৰঙাতো। বেছিকে মানে ভ্ৰমণ কৰে, কাজিৰঙাতো চাব আহে।
যদিও আমি জোৰ কথা ক'বলৈ যাওঁ, জুতটো জীৱ-জন্তু খিনি বান্ধি থোৱা নিচিনা দেখা পা। পোৱা যায়, কিন্তু কাজিৰঙাত সেইটো দেখা পোৱা নাযায়। সেইকাৰণে সেইটো চাবলৈ বেছি ভাল লাগে। হয় নাই?
হয়- হয়।
মানে বান্ধি থলে জীৱ জন্তুতটো চাইও ভাল নালাগে সি মানে ঘুৰিব নোৱাৰে, ফুৰিব নোৱাৰিব।
মোৰ নিজৰে কিবা এটা ভাল নালাগে পিছে।
অ', সেইকাৰণেই মানুহবোৰ সেইবোৰ চাবলৈ আহে। লৈও যায়, ভালকৈ চাইও ভাল পায়। মানে, প্ৰকৃতিৰ পৰিৱেশটো ভাল লাগে। একদম ভালকৈ গৈ কেনে ফিল লব পাৰে।
অ', অসমৰ আৰু বহুতো পৰ্যটনস্থলী আছে। যেনেকে ধৰা আমাৰ বৃহৎ। মাজুলী নদীদ্বীপ বুলি ক'লে মানে পৃথিৱীৰ চবতকে বেছি ডাঙৰ নদীদ্বীপ। সেইটো হ'ল মাজুলী।
অ', ঠিকেই কৈছা, সৰু চবতকৈ সৰুটোও। অ', মাজুলী অ' উপানন্দ হয় অ'। উমানন্দ নহ, মই পাহৰিছোঁ মানে। উমানন্দ আৰু মাজুলী দুয়োটাই মানে এটা সেৰি হয়। ধুনীয়া ধুনীয়া জেগা আৰু মানে, তাত গৈয়ো ভাল লাগে, ফিলটো বেটচাৰ মাজত পানীৰ মাজত।
আৰু দুয়োটাই গোটেই পৃথিৱীৰ বৃহত্ত। ক্ষুদ্ৰ আৰু বৃহৎ দুয়ো আছে কিন্তু আমাৰ অসমত।
অ', সেইটোও হয় মানে, ভাল আৰু ভাল লাগে কিবা এটা অসমত বাহিৰ দেশৰ পৰাও মানুহ আহে।
মানুহ আহে। নিজকে গৌৰৱ অনুভৱ হয়
অঁ।
যে আমি অসম দেশৰ মানুহ।
মানে মাজুলীৰফালে যদি আমি যাওঁ মাজুলীটো মানে, তাৰ ভিতৰত এটা ধুনীয়া মানে নেচাৰটো ফীলো ভাল তাৰ। আৰু তাত মানে এতিয়া নানা ধৰণৰ সত্ৰ আছে শং শংকৰদেৱৰ যিদিনা য'ত মানে সেইবোৰ কথা মনত পেলাই নাৰাখ সত্ৰ আছে সত্ৰত মানুহ। সত্ৰত ভুল বুজা
অসমৰ সত্ৰ নগৰী বুলি ক'লে মাজুলীকে বুজায়।
অঁ, তাত বহুত সত্ৰও আছে নহয়। ক'বলে গ'লে হিচাপ ক'ব নোৱাৰি। ডাঙৰ ডাঙৰ কেইখনমান হিচাপ কৰিব পাৰি। মানে সৰু সুৰাও বুলি লগ লাগি কিনে যদি আমি ক'বলে যাওঁ মানে হিচাপ কৰিব নোৱাৰি নিচিনা।
হয়, তেত পিছে অসমৰ সত্ৰ নগৰী বুলি দুখন জিলাক জনা যায়। এটা মাজুলী আৰু এটা কোন হয়? কোনটোক কয় জানা নে?
নাজানো দেই মই সিমান এ বৰপেটা নেকি?
অঁ বৰপেটা আমাৰ নামনি অসমত।
অঁ বৰপেটা হয় নাই?
হয়, হয়।
অ, মানে তাত শংকৰদেৱৰ হেৰি মানে বহুতো সেই জড়িত হৈ আছে ন'। মানে বৰপেট তাত মানে, সেইটো এটা পৰ্য্যটন স্থলী বুলিও ক'ব পাৰি মানে তাত না সিমান নাথাকিলেও মানে এটা দুট্ এটা মানে মানুহ চাব যায় আৰু যোনবোৰ মানুহে মানে জানে শংকৰদেৱৰ কথা মানে গম পায়।
হয়, হয়। পিছে এতিয়া আমাৰ এ এই কেইদিনমান আগতে অম্বুবাচী মেলা গ'ল। কামাখ্যা মাৰ দৰ্শনৰ বাবে কামাখ্যা মাৰ দৰ্শনৰ বাবে মানুহে অ আমাৰ বি বহুত বেলেগ বেলেগ ৰাজ্য ৰাজ্যৰ পৰা বহুত মানুহ আহিছে, লগত বিদেশৰো কিছুমান মানুহ আহিছে। আমিটো দেখা পিছত মানে, জাতিৰ ধৰ্ম বুলি কোনো কথা নাই। যাৰ মনত যি বিশ্বাস আছে সেইটো যিটো এটা মানে কি? পৰ্যটক স্থান হৈ পৰিছে।
অঁ আৰু সেইটো ভাৱিবও নালাগে। খে খাত বুলি মানে সেই কামাখ্যা মন্দিৰ হয় বুলি ক'লে বেলেগ ধৰ্মৰ মানুহ নাযাব সেই টো ভাৱিবও নালাগে। চব ভগৱান সমানে হয়।
তাৰমানে কি কামাখ্যাত মন্দিৰো মানে কি হয়? অঁ আমাক মানে কি? অসমটো মানে কি মানে, কি মানুহৰ মাজত বুজাই দিছে যে অসম নামৰো এটা দিশ আছে। মানুহে জানিব পাৰিছে। সেয়ে কামাখ্যা কেনেকে জৰিত সেইটো জানিব পাৰিছে মানুহে। তাৰপাছত আৰু মা মানস মানস হৈ গ'ল তোমাৰ
মানসো একেই কাজিৰঙা ধৰণৰ হয় আৰু মানে তাৰ কাজিৰ মানসটো সেই বাঘৰ কাৰণে ফেমাচ নেকি বা বাঘৰ কানে বিখ্যাত হ অ তাত বাঘ থাকে ডিব্ৰু চৈখোৱা আছে ডিব্ৰু চৈখোৱাটো মানে ভাল আজিকালি চোৱা হেই পৰ্যকৰ ক্ষেত্ৰ বুলি
ডিব্ৰু চৈখোৱাটো তোমাৰ বেছি হেৰি চৰা চৰাইৰ বাবে হেৰি বিখ্যাত নেকি
অ হয়পছ হয় চাগে আৰু চোৱা এই এ এটাৰ ফালৰ পৰা ডিপ পৰ বিল মানে অসমৰ মানুহবোৰ কথাই কৈছো বাহিৰৰ দেশৰ মানুহ নেযাব পাৰে ডিপ পৰ বিল ফালে যাব পাৰে আজিকালি সেই দ্বীপৰ বিল কাটি কিনে মানে কি কৰি পেলাইছে মানে
দীপৰ বিল সেই গছ কেইডাল যে কাটিছে সেইটো গম পোৱা নে কিয় কাটিছে
অ তাত ব্ৰিজ বনাব কিবা ৰেলৱে লাইন বনাব সেইবোৰ কাৰণে কাটিছে মানে ডেভলপমেন্টৰ কাৰণে ইমান ইমান নেচাৰটো বেয়ানে বেয়া কৈ দিছে আৰু মানে পৰ্যটক ক্ষেত্ৰতো বেয়া কৰি দিছে
পৰ্যটক ক্ষেত্ৰত বেয়া হৈছে লগত মানে কি হয় ম বহুত মানুহে দেখা পাইছে যে মানে কি অ গছ কাটি দিছে চৰকাৰে তাৰমানে কি বহুত মানুহে এইটো লৈকেনে বেয়া পাইছে কিন্তু মোৰ হিচাপে ভাল কৰি কিহৰ কাৰণে এই যে বনৰীয়া হাতী যে আছে বনৰীয়া হাতী মানে কি হয় কেতিয়াবা এই জংঘলৰ পৰা ওলাই মানে কি বিলত নামি যায় পানীত নামিলো ত সিহঁতে আকৌ উঠি আহে উঠি অহাৰ সময়ত কি হয় এই যে ৰেল গ ৰেল যায় ন এই ৰেলৰ খুন্দা মানে কি এক্সিডেণ্ট হয় মানে কি চৰকাৰে সেইটো ভাবি কেনে হে গছটো কাটি মানে সিফালে কি বনাব ব্ৰিজ বনাব যাতে ব্ৰিজটো ওপৰেদি যা আৰু হাতী যাক মানে কি তলেদি অহা যোৱা কৰিব পাৰে মানে সিহঁতক বচাব কাৰণেহে এইটো কৰিছে চৰকাৰে
সেটো সেইটো হিচাপত চালে সেইটোও ভাল কিন্তু তা ফালৰ পৰা চালে বেয়াও মানে কবলে বেয়া কবলে গ'লে ভাল বেয়া দুটাই আছে
দুটাই আছে মানে এইকেইটা আৰু বৰগছ আছিলে বহুত
অঁ আৰু এটা কটত মানে চোৱা সেইফালৰ পা গাড়ী চাৰি যায় কেতিয়াবা বতাহ ধুমুহা মাৰিলে গাড়ীৰ ওপৰত গছ পৰা চান্সো থাকিব
চান্সু থাকিব পাৰে ত সেইকানে কি চৰকাৰে কি কৰিছে তোমাৰ ৰাস্তাৰ কাষেদি আৰু ভৰকৈ মাতি পেলাই দিছে মানে কি সেইফালে মানে কি টোনকে আকৌ গছ ৰুব ত' সেই হিচাপত মই ভাবিছো ভালেই কৰিছে এতিয়া আৰু পৰ্যটকৰ আৰু বেছিকে মানে কি ভিৰ হব তাতে বেছিকে মানুহ যাব
অঁ ভি ভিৰটো হ'বই বাৰু
আৰু এতিয়াতো বৰ্তমান মানুহে খাম বেংগা বিল যে আছে এখন তাত সেইটো মানে মানে এতিয়া মানুহ সেইখনত ফেমাছ হয়
তাত ম'ম' খাব যায় মানে ফূৰ্তি কৰিব সেইবুমতে যায় আৰু
হয় কে কেকেৰা খাব যায় মানে তাতে গ'লে মানুহে কেকেৰাটো বেছিকে খাই আজি কালি
কেঁকৰা খাব যা মই ইমান গম নাপাও গ পোৱা নাই যে ইমান গম নাপ পাহলো আৰু চোৱা হেই-
অঁ কোৱা।
মানে শিৱ শিৱসাগৰ ক'বলৈ গ'লে টৰিষ্ট প্লেচ বুলি কওঁ মানে পৰ্যটক ক্ষেত- ত্ৰ বুলি ক'বলৈ গ'লে শিৱসাগৰ চবতচে প্ৰথমত পৰে হয় নাই। শিৱসাগৰত আগৰ দিনৰ আহোমৰ- এই মনুমেন্ট যেনেকে ৰংঘৰ- কাৰেং ঘৰ সেইবোৰ নানা ধৰণৰ ঘৰ আছে। তাৰ তলাতৰ ঘৰত অঁহ অঁহ। তলাতল ঘৰত মই কোৱা মতে শুনিছো যে মানুহ গলে হেৰাই যায়। কথাটো সঁচা নে মিছা সেইটো গম নেপাওঁ কিন্তু।
তলাতৰ ঘৰ হয়তো- এই কি বুলি কয় এইটো পাহৰিলো।
ৰংঘৰ মানে ৰংঘৰটো মানে দেখাতো মানে কিবা এটা ভাল লাগে আজিকালি মানে তাত- চবতচে বেছি পৰ্যটক আকৰ্ষণৰ ক্ষেত- ত্ৰ সেইটোৱে হয় আৰু ন শিৱসাগৰ। শিৱসাগৰ মানে অসমৰ চবতে টপ।
ত্ব দিব লাগে কাৰণ, এইবিলাক যাতে মানে সংৰক্ষণ ৰাখিব পাৰে সংৰক্ষণ কৰে। কাৰণ,
খিলে মানে পিছত আমাৰ জেনেৰেশ্যনটোৱে চাব- পাৰিছে পাছত আমাৰ পিছৰ জেনেৰেশ্যনটো চাব পাব লাগে।
প্ৰজন্ম যাতে আহি চাব পাৰে।
অঁ আৰু মানে বেলেগ মানে এতিয়াতো কবা- অকমান মানে বেছি মানুহ আহাও নাই পৰ্যটক ক্ষেত্ৰ বুলি কবলে গ'লে- এতিয়া মানে যদি ভালকে বহুত দিনৰ মানে পুৰণা বস- তো ভালকে যদি ৰাখি থয় তেতিয়া পিছলে কি কব? পাৰ মানে আৰু ব বহুত মানুহ আহিব পাৰে পিছলে-
হয় বহুত আৰু বহুত মানুহ বিদেশ বিদেশৰ মানুহ আহিব। জানিব পাৰিব তেওঁলোক কোন আছিল? তেওঁলোকৰ বিষয়ে ক'ব ইতিহাসৰ বিষয়ে জানিব। গোটেইখিনি কথাইে থাকিব তাতে।
হ'ব দিয়া ন' বহুত খিনি কথা শিকিব পাৰিলো, অঁ'।
হ'ব দিয়া।
হ'ব দিয়া।